হেল্ল! মাতটো শুনা পাইচা?
অ', শুনিছো।
অ'। তোৰ মাতটো ভালকে শুনা পোৱা নাই।
তয় শুনা নাই নেকি?
অ', শুনিছোঁ কোৱা
ডিব্ৰুগড় কেতিয়া যাবি এতিয়া?
মই যাম জুনৰ ত্ৰিশ তাৰিখে।
জুনৰ এিশ তাৰিখে। ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হব?
এক জুলাইৰ পৰা আৰম্ভ হব, আৰু দহ জুলাইলৈকে দহ দিন মান
তাতে অ', ঘৰত কি কৰিছো পি জি তাতে থাকিম। তিনজনী ছোৱালী এটা ৰুমত।
অ', নহয় পি জি নহয় খোৱাটো দিব।
অ', অ', খোৱাতটো দিব।
অ'।
অ', শুনচোন এই তাত যে তহঁতে যাবি এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিতে হ'বনে ক্লাছবিলাক?
অ', ইউনিভাৰ্চিটিতে হ'ব।
কি কৰিব লাগিব?
আমাৰ অ', এজন এজন অ', অধ্যাপক আমাৰ মানে এজন এজন ষ্টুডেন্টৰ কাৰণে এজন এজন অধ্যাপক। আৰু তত্বাৱধানত আমি কৰিব লাগিব কাম খিনি। তেওঁলোকে যদি কিবা গবেষণা জড়িত কামত লাগি আছে তেন্তে আমাক কে সেই কাম কেনেকে কৰিব লাগে সেয়া শিকাব। বাধ্যয়তামূলক আৰু চবে কৰিবই লাগিব।
বাধ্যতামূলক তহঁতৰ এতিয়া কটনৰ তে তহঁতৰ লগৰ চব ল'ৰা ছোৱালীয়ে গৈছে নে তালৈ?
নহয় আমি পাঁচটা ল'ৰা ছোৱালী গৈছো পোন্ধৰটা মান গুৱাহাটী গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈছে ইতা মানে আকৌ বেলেগ জেগাত গৈছে তেনেকে আৰু।
সোন চোন এইটো যে গইচ তহতে ইন্টাৰ্নছিপ তো কত লবি নিজে সেইটো হেৰি কৰিব লগা হৈছে নে?
অ', আমি নিজে বিচাৰিছো।
হব লগা হৈছে ন, তাৰ মানে ঘৰৰ পৰা ওচৰৰ কাৰণে ডিব্ৰুগড়ত ল'লি।
অ', সেইটোৱে। নিজে বিচাৰিছে আমাৰ মানে এ স্নাতকৰ ল'ৰা ছোৱালী খিনিৰ কাৰণে অলপ পোৱাটো টান ইন্টার্নশিপ, কাৰণ আমি এতিয়াও বহুত কথা নাজানো ন। চব জেগাতে আমি নাপাও। এতিয়া এনেকোৱা শিক্ষানুষ্ঠান অলপ ভাল আৰু আমাক শিকাব পাৰিব তেওঁলোকে অলপ ভালকে।
নহয়। যদি মানে প্ৰতিটো বিষয়ৰে এইটো বাধ্যয়তামূলক হয়নে?
অ', প্রত্যেক বিষয়ে।
উম, এতিয়া মোৰ লগৰ এজনী আছে অ' আমি তাৰপৰা ৰিপৰ্ট চাবমিট কৰিব লাগিব।
সেইটো পৰীক্ষাত হেৰি হ'ব? মানে যেতিয়া লাষ্ট চেমিষ্টাৰত সেইটো এড হ'ব, মাৰ্ক
ও, এইটো চেমিষ্টাৰত তে এড হ'ব। ফ'ৰ ক্ৰেডিটকে থাকিব এখ কি টু ক্ৰেডিতকে থাকিব খন পেপাৰত। এইটো ছাবজেক্টত মানে নকৰিলে তোমাৰ ৰিজাল্টত অ, মেইন বিষয়টো লগতে জড়িত হৈ কৰিব লাগিব।
এইটো নকৰিলে মানে তোৰ হেৰি মেইন পৰীক্ষাটোত ইয়াৰ প্ৰভাৱটো পৰিব আৰু মাৰ্ক অলপ কম আহিব!
অ', হয়, টো কমাই দিব তেতিয়া। হু বেলেগ বেলেগ জেগাত কৰিব পাৰি, কিছুমানে চৰকাৰী সেইবিলাকত কৰে
আমাৰ হস্পিতাললত কাম কৰোঁ যে মই কঠিয়াতলি, তাতো আহে কিন্তু দেই স্কুলৰ ইউনিফৰ্ম পিন্ধি পিন্ধি কলেজৰ ল'ৰা ছোৱালী বিলাক
আহি পেলাই কোনোবা এজন ধৰি লওক ৱতৰিত, দুটা মান লৰা ছোৱালী সোমাই লেবতৰিত কাম কৰে, দুটাম মান ল'ৰা ছোৱালী সোমাই পেলাই তোৰ অ'- পি-ডি টো থাকে মানে আকৌ, নাৰ চৰ লগত শিঁকে, কি শিঁকে মই বুজি নাপাওঁ আৰু এদিন আমি কথাও পাতিছিলোঁ ছোৱালীখিনিৰ লগত, কৈছে টো তাহাঁতৰ মানে বাধ্যতামূলক, সেইটো আহিবই লাগিব তাহাঁতে।
উম।
এ কিন্তু আমাৰ মন মাধুৰ্যই কি কৰিলে নাজানো, সি দেখোন একোতে নললে।
তাহাঁতৰ বাধ্যতামূলক নহয় আচলতে। সেইকাৰণে। আমাৰ নকৰিলে নহয় কাৰণে আমি কৰিব লগা হয় আৰু।
কৰিব লগা হয়, উম।
উম।
নহয় তইতো বাৰু ডিব্ৰুগড়ত গৈছ ঠিকে আছে ইন্টাৰ্নশ্বিপৰ কাৰণে, কিন্তু বাকী কিবা বেলেগ প্ৰিপাৰেচন কৰিছ নাই, পঢ়া শুনাক লৈ?
পঢ়া শুনাক লৈ চলি আছে আৰু তেনেকে।
কিবা পৰীক্ষা- চৰীক্ষা দিম বুলি ভাৱিছ নে?
অ', এণ্ট্ৰেন্স এক্সেম দিব লাগিব ৰে, কিন্তু আজিকালি যিহেত তু‌‌ স্নাতকটো চাৰি বছৰে কৰিলেঁ স্নাতকটোতো চাৰি বছৰ কৰা কাৰণে মোৰ হাতত আৰু দুটা বছৰ আছে গতিকে এতিয়া এন্ট্ৰেন্ঞ্চৰ কাৰণে ইমান গুৰুত্ব দিব লগ মোৰ হোৱা নাই মানে লাষ্ট বছৰটো ভালকে দিব লাগিব।
কিন্তু এতিয়া কটনতে সেইটো চাৰি বছৰটো বাধ্যতামূলক কৰিলে নেকি বাৰু? কিন্তু আ ডেলহি ইউনিভাৰ্চিটি আণ্ডৰত কিন্তু বাধ্যতামূলক কৰা নাই এতিয়াও চাৰি বছৰতে।
চাৰি বছৰ বাধ্যতামূলক বুলি ক কথা নাই মানে কিন্তু, স্নাতকোত্তৰ এবছৰে পঢ়িব লাগিব। এতিয়া স্নাতকত তিনি বছৰ ওলালেও ওলাব পাৰিবা, কিন্তু অহা বছৰৰ পৰা কটনত স্নাতকোত্তৰ এবছৰে পঢ়িব লাগিব, দুবছৰে পঢ়িব নোৱাৰে মানে ল'ছালীয়ে। তুমি যদি কটনত এ তিনিবছৰ বেলেগ ক'ৰবাত দুবছৰ বহিম বুলি ভাবিছা তেতিয়া তুমি পঢ়িব পাৰিবা আৰু। তেনেকে।
আৰু শুনচোন তহঁতৰ আজিকালি চাবজেক্ট বিলাক যে এইবিলাক ভ এইবিলাক চাবজেক্টৰ বিষয়ে মোক অকণমান ক'চোন।
কেনেকুৱা চাবজেক্ট বিলাক ল'ব লাগে?
এইখিনি এক্সট্ৰা যিখিনি অ'ৱচনেল চাবজেক্ত থাকে সেইখিনি মানে আমি নিজৰ মেইন বিষয়টো বা যোনটো আমি বিষয়ত মেজৰ লৈ পঢ়িছো সেইটো বিষয় ল'ব নালাগে বেলেগ বিষয় ল'ব লাগে মানে। যেনেকে মই পঢ়িছিলো এবাৰ অ', কাঠফুলাৰ বিষয়ে পঢ়িছিলো। এবাৰ পঢ়িছিলো চাইবাৰ চিকিৰিটিৰ বিষয়ে তেনেকে কে মানে বেলেগ বেলেগ যাতে দিশতো আমাৰ জ্ঞানটো আহে। সেইটো কাৰণে দিয়ে মানে।
নহ তই এতিয়া বিজ্ঞানৰ ছাত্ৰী হিচাপে
মানে হেৰি পঢ়িব লাগে নেকি বিজ্ঞানৰ ছাত্ৰী হিচাপেত তো বেলেগ বিষয়ৰ ওপৰত অধ্যয়ন কৰিব লাগিব ন'। বিজ্ঞানৰ বিষয়ৰ ওপৰত অধয়ন কৰিব নোৱাৰিবি তেনেকুৱা কিবা বাধ্যতামূলক আছে নেকি?
তেনেকুৱা বাধ্যতামূলক নাই অ', তুমি কলা শাখাৰও ল'ব পাৰা বিজ্ঞান শাখাৰও ল'ব প পাৰা নিজৰ ওপৰত কথা সেটো চব বিষয়ৰ ল'ব পাৰি এবাৰ মই এটা আছে আমাৰ এম ডি বুলি মাল্টি ডিচিপ্ললেট বুলি। মই অ'। ইতিহাসো পঢ়িব লগা হৈছিলে তেনেকুৱা কথা আৰু। তাতে চব ফালৰ জ্ঞান বিলাক থাকে। সেইটোৰ ওপৰত ত' কৰে-
এতিয়া। পৰীক্ষাবিলাক যে দিবি তাতে তোৰ মাৰ্কবিলাক ভালকৈ আহে ন'?
অ', ঠিকে আহে। এইবিলাক বিষয়ত ইমান মানে গুৰুত্ব নাথাকে আৰু ক্ৰেডিট বিলাক কম থাকে যেনেকে মেজৰ ফ'ৰ ক্ৰেডিট থাকে এইবিলাক বিষয়ে তিনি ক্ৰেডিট দুই ক্ৰেডিট তেনেকে থাকে।
নহয় মই মানে ভাবোঁ এতিয়াতো অকণমান মানে এণ্ট্ৰেঞ্চৰ কাৰণে ধৰি লওঁক পি জিৰ কাৰণে হওক বা আজিকালি আই আই টি মাহিছে এনে নৰ্মেল পি জি কৰিবৰ কাৰণে অকন পঢ়া শুনা কৰি থকাটো ভাল, নহয় জানো।
উম, হয়, হয়।
বা কিবা এটা ক'ৰ্চ লৈ পেলাই আজিকালি বহুতো অনলাইন কম কম পইচাতে কৰ্চবিলাক পায় ন' সেনেকুৱা যদি কোৰ্চ বিলাক ল'ব পাৰো তেতিয়া হ'লে সেইটোত কেতিয়াৰ পৰা যদি তই সেইটো অভ্যাস কৰ তেতিয়াহ'লে তই সহজতে পাবি। কাৰ আজিকালিতো ল'ৰা-ছোৱালীয়ে সাধাৰণ
উম, মোৰ যোনটো বিষয় ভূতত্ব সেই বিষয়টোত মানে বা কিবিলাক বিষয়ৰ নিচিনাকে ইমান এভেইলেবল নাই মানে ক'ৰ্চ বিলাক। আৰু যিবিলাক আছে সেইবিলাক বহুত দামী দামি এতিয়া মই যদি ল'বলৈ যাওঁ মই সেইকাৰণে ভাবিছো যদি। কেনেকুৱা কিবা ক'ৰ্চ লওঁ মই লাষ্টৰ বছৰটোত ল'ম যাতে মানে মই এটা বছৰতে পঢ়িব পাৰো। বিষয়টো অলপমান বেছি হেৰি নহয় যে জনাজাত নহয় যে। সেইকাৰণে মানে বাকী ফিজিক্স, কেমেষ্ট্ৰি নিচিনাকে মানে ইমান উপলব্ধ নহয় মানে কৰ্চ বিলাক তুমি যিমানখিনিৰ পাৰা নিজেই পঢ়িব লাগে।
নিজেই পঢ়িব লাগে।
উম।
তোৰ মানে সেইটো বিষয়ত তই এণ্ট্ৰেঞ্চ দিবলৈ হ' অকলে তোৰ নহয়
অ', উম।
অকণ তই মাষ্টৰ মানে পি জিও
অ', এটা কথা ভাল যে যি আমাক চাৰি বছৰ যি পঢ়াইছে সেয়াই আহিব বেলেগ বাহিৰৰ একো নাহে। সেইকাৰণে এইখিনি যদি ভালকে পঢ়া যায় তেতিয়া মানে এন্ট্ৰেন্ঞ্চবিলাক দিব পাৰি আৰু ভালকে।
অ', আচ্ছা মানে বেলেগে বাহিৰৰ একো নাহে ন'।
নাহে নাহে।
উম।
বা যিয়ে হওক পঢ়া- শুনাত অকনমান গুৰুত্ব দি পঢ়িলে ভাল, কাৰণ আজিকালি সাধাৰণ ডিগ্ৰী পাছ কৰি ল'ৰা -ছোৱালী একো নাপায় ন'।
উম।
তাৰ অলপ যদি মানে সম সমসাময়িকভাৱে যদি তই কিবা বেলেগ অধ্যায়ন কৰি থাক সেইটো মই ভাবো ভাল আৰু আৰু পৰীক্ষাবিলাক হৈ থাকে আজিকালি চৰকাৰেতো বহুত পৰীক্ষা পাতে
উম।
পৰীক্ষাবিলাক দি থাকিলেও ভাল চাকৰি কৰি পেলায়ো পঢ়াটো ভাল।
উম।
হয়নে নহয় সেইকাৰণে পৰীক্ষাবিলাক দিবলৈ অকণ চেষ্টা কৰাটো ভাল। কাৰণ পৰীক্ষাবিলাক আজি পৰীক্ষাবিলাক দি থাকিলে কাইলে তোৰ সেইটো কাৰণে তোৰ এটা তোৰ মানে লাইফ জীৱনত এটা সাংঘাতিক প্ৰভাৱ পেলাব।
উম।
আজি এ পা যদি তেতিয়াৰ পৰাই তই এণ্ট্ৰেন্ঞ্চবিলাক দিবলৈ যাব তেতিয়াহ'লেতো সহজ হৈ যায় হয়নে নহয় প্ৰক্ৰিয়াটো সহজ হয়।
উম।
সেইকাৰণে সেইটো চেষ্টা কৰিবি পঢ়া শুনটো। কাৰণ যিমান প্ৰতিযোগিতামূলক হৈছে এতিয়া পিছত মানে চাকৰি পোৱা হেৰি পোৱাটো বহুত টান কাম।
তাকে, বিশেষকে আমাৰ সাধাৰণ শ্ৰেণীৰ ল'ৰা -ছোৱালীখিনিৰ বাবে
সাধাৰণ শ্ৰেণী মানে আমাৰ যিটো জেনেৰেল কাষ্ট সেইটো। সেইটো আমাৰ কাৰণে এটা বিৰাট ডাঙৰ বস্তু, আৰু যিটো আমাৰ
বহুত মাৰ্ক পায়ো নাপাব কিন্তু তোতকৈ বহুত কম মাৰ্ক পোৱা এজনী পাই যাব তোৰ চকুৰ আগত এইবিলাকতো সমস্যা আছে আৰু এইটো সংবিধানে দিয়া অধিকাৰ সেইটোত আমাৰ ক'ব লগা একো নাই। কিন্তু নিজে চেষ্টাটো নিজৰ পৰা বহুত কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত নহয় জানো?
উম।
পঢ়া শুনাৰ লগত
সমসাময়িকভাৱে তোৰ যিটো নাচৰ প্ৰেক্টিচ সেইটো কৰি থাকিবি। কাৰণ আজিকালি যোগা যোগাটোও বহুত এটা দৰকাৰী বস্তু।
অ হয়।
নিজৰ মা ৰাখিবলৈ যোগাটো কৰিবই লাগিব ত যিহে টো নাচা ছোৱালী তই তই ভাৰতনাট্যম নাচ তাৰ কাৰণে তই নাচটো সম সামৰিক ভাবে চলাই যাবি।
উম চলাই যাওঁ কলেজত কিবা ফাংচন-টাংচন পাতিলে তাতে নাচা হয়। এনেইতো সময় নাপাওঁ এনেকুৱা প্ৰগ্ৰেমবিলাক, তে কৰা হয় আৰু
বাৰু ঠিক আছে দে।
অ হ'ব দিয়া অ সোভৰাতী,